হেল্ল' হেল্ল'।
হেল্ল'।
শুনিছানে তুমি? হেল্ল', শুনিছ নে? অ' তুমি শুনিছেনে হেল্ল', হেল্ল'।
হেল্ল'।
হেল্ল' শুনিছানে তুমি? হেল্ল' হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল' হেল্ল'। হেল্ল'। হেল্ল', অ' শুনিছা?
অ' ভইচটো বহুত বহুত কমকে আহি আছে।
অ' এতিয়া শুনিছানে?
আহি আছে এদ'ন বহুত কমকে আহি আছে।
অ'। হেৰি মানে এইটোত মানে হেৰি ইমান মানে ভালকে ভইচটো নাহে, এনেকেই আহে আৰু।
অ', অ', অ', অ', কোৱা।
শুনি আছে ন' অ'
অ' মই আছো ৰ'বা এই এনেই পৰিছো বিচনাতে।
আজি গৈছিলা বা কি তুমি, মই আছোঁ এনেই বিচনাতে আছিলোঁ এনেই ইউ ইউটিউব চাই আছিলো আৰু অকমান।
অ', অ'।
অ' তুমি আজি কি বাকী গৈছিলা কামত তোমাৰ?
গৈছিলো গৈছিলো, তাতে কাম কৰি আছিলো, কাম কৰি
আজি কামত কি কি শিকালে তোমাক?
কামত মানে মোক এই মোৰ যোনটো লেপটপৰ তাৰে কিবা কিবি কাম শিকালে। তোমাৰ তাৰে মই এতিয়া সেয়াত আছোঁ এতিয়া মই বানাৰসত ওচৰত আছোঁ। অ', তাৰে এই তাৰমানে অ', তাৰে কিবা এটা মই লৈ পেলাই আৰু বনাৰছৰ ওপৰতে মই কিবা এটা পিক এটা লৈ পেলাই মই কাম এটা কৰি কিছুমানে তাৰে ওপৰতে শিকাই আছে ৰুমক মাছৰে।
অ', মানে ভালকে তোমাক চাই আছে আৰু মাষ্টৰে।
আছে, আছে, আছে, আছে।
কাম চাম শিকাই আছে আৰু। অ' মোৰো ভালে চলি আছে ৰ মই মানে আগৰ যোনটো আমাৰ চেমিষ্টাৰ একযাম আছিল ন'
হয় হয়।
সেইটো একজাম মানে মোৰ ইমান ভাল হোৱা নাছিল যিহেতু
আচ্ছা।
তাৰে মানে ওপৰতে যোনবিলাক আমাৰ টপিকচ আছে সেইবোৰ মানে মই আগৰ এতিয়া আগৰ টপিকছবোৰ ৰিভাইজ কৰি আছোঁ মানে আৰু
আচ্ছা আচ্ছা ভালে ভালে ভালে দে ময়ও তাকে মোৰ নিজৰ ওপৰত ট্ৰাই কৰি আছো যি ত শিকিব পাৰো। যাতে মোৰ পিছতে কামত আহে সেনেকুৱা কৰি আছো আৰু
ভালেই আছে।
অ', পিছে তাতে এতিয়া অ মই বনাৰস তাতে আছো দিয়ক। তোমাৰ তাতে এতিয়া সেয়া চলি আছে ন। তোমাৰ অম্বাচী মেলা চলি আছ ন।
আহ অম্বুবাচী চলি আছে আহ হয়। মই অম্বুবাচীত যোৱা নাই অম্বুবাচীৰ আগতে কামাখ্যা মন্দিৰত গৈছিলোঁ। বেছি দিন হোৱা নাই দুই তিনি দিন মান হল অম্বুবাচীত যোৱা হোৱা নাই আৰু
অ', মই দেখিলো মই বহুতবোৰ দেখিলো ভিডিঅ' তাতে ইমান মানুহৰ ভিৰ পুৰা ভক্তিৰৰে মানুহ হৈছিল একদম
হয়, হয়, হয় মানুহো বহুত ভক্তিৰে আহে বেলেগ বেলেগ জগাৰ পৰাও আহে।
হয়, হয় তাকে। ইয়াতেও বিৰাট ভিৰ ইয়াতেও ইমান বিভিন্ন গাঁৱৰ মানুহ আহে। হে তাৰ মানে বহুত বস্তু শিকিব পৰা যায় আৰু এতে বনাৰছত।
হয়, হয়, হয় মানে মনৰ শান্তি
বহুত শান্তি বহুত শান্তি ইয়াতে মনৰ লাইক আমি জীৱনটো যে জীয়াইছো
অ', হয়, হয়, হয়, হয় তোমাৰ এনে তাতে কি কি জোগা ঘূৰিলা এতিয়ালৈকে বানাৰসত
মই ভালে সিন গা ঘূৰিলো প্ৰথম নাই পেলাই মই প্ৰথমতেতো মইখন এজত পঢ়ি আছিলো এজত এতিয়া কাম কৰি আছো ত বি ৰিলো তাৰে ওচৰতে ত ভিত এটাুনিয়া ম মন্দিৰত আছে তাতে মন্দিৰটো ঘুৰিলো ঘুৰি পেলাই ইয়াতে ওচৰ আমাৰ কোনবিলাক ঘাট বিলাক আছে যেনে তোমাৰ মণিৰ্কণিকা ঘাট আছে আছে তোমাৰ আশীটা ঘাট আছে। আশীটা ঘাট ঘুৰিবৰণেও বহুত দি তোমাৰ একদম এয়া ধৰা তোমাৰ নহয় বুলিও তোমাৰ পাঁচ ছ কিলোমিটাৰ মান হ'ব।
হয়, হয়, হয়। অ', তুমি এতিয়ালৈকে মানে খাট খাট বিলাকৰ নাম বিলাক ক'ব পাৰিবা নেকি মানে?
ঘাটবোৰৰ গোটেইবোৰ ন মনত নাই কিন্ত তোমাৰ ধৰা আশী ঘাট তাৰপিছত তোমাৰ আহ মণি মণিৰ্কণিকা ঘাট। শমিক ঘাত তোমাৰ কি আছিলে আৰু অ' অ' আৰু মইতো নকৰু ৰ'বা। চ্বেেত সিং ঘাট বুলি আছে আৰু বহুত বোৰ ঘাট আছে ন।
হয়, হয়, হয়, মনত থকাটো মনত থকাটো বহুত টান সেইটো হয় আৰু আৰু
অ' তাতে মানে তোমাৰ খাদ্য চাদ্য ঠিকে চলি আছে ন।
ধুনীয়া ধুনীয়া ত খাদ্য তাৰমানে কি হয় আৰু খাদ্য বোৰ অলপ তেলীয়া হয়। তাৰমানে তোমাৰ এটা নাজানো আৰু।
অ', অ', মানে মছলা মছলা অকমান বেছিকে দিয়ে নেকি?
সেটো ক আৰু ইয়াতে তাৰমানে তোমাৰ গলিৰ তাৰে মানে গলি গলিয়িৰ মানে তাৰমানে মন্দিৰ হয়।
হয়, হয় ৰাতিপুৱা এনে তুমি কি খাই খোৱা মানে। মানে তাতে যোৱা কামত কামত যোৱাৰ আগতে।
হয় কাৰণ মোৰ প্ৰায় কি হয় ৰাতিপুৱা উঠুতে অলপ দেৰিয়ে হয়। প্ৰায় ধৰা চাৰে নটা দছ টা মান বাজিয়ে যায়। তেতিয়া আৰু ব্ৰেকফাষ্ট নকৰোৱে মই ৰাতিপুৱা খোৱাত নকৰোৱে। নকৰি যেতিয়া দিনৰ সময়ত মই আহো আৰু ইয়াতে ভাত খাবলৈ।
অ' হয়, হয়, হয়, হয়, অ' মানে হোষ্টেলত এনে ভাতত কি কি কি দিয়ে মানে।
ভাতত তোমাৰ ভাল দিয়ে ভাত বেচ ভাতো এইটো ভাল হয়। তোমাৰ সদায় ধৰা পোৰা পোলাও থাকিব বা ভাত থাকিব। আদাৰ বোলক চাই থাকিব দালি এখন তাৰপিছত তোমাৰ মিক্স চবজি এখন। তাৰপিছত তোমাৰ ধৰা আলু ভাজি এখন।
অঁ মানে তুমি তুমি মানে যিহেতু মই তোমাৰ কথা দি যি বুজিছোঁ আৰু তুমি মানে তৃপ্তিৰে এসাঁজ দুপৰীয়াৰ আহাৰটো কৰিব কৰা আৰু মানে।
হয়, হয়, বহুত তৃপ্তি ইয়াতে।
অঁ ঠিকেই আছে বাৰু।
মন প্ৰফুল্ল কৰি মই খাব পাৰো আৰু
হয়, হয়, হয়। সেই কথা তোমাৰ কথাখিনি শুনি কিনে মোৰো ভালে লাগিল আমাৰ ইয়াতেও অম্বুবাচী মেলা চলি আছে। এতিয়া।
হয়।
মানে মোৰ অম্বুবাচীত যোৱা নহ'ল মানে যিহেতু আমাৰ এই ৰাস্তাটোত বহুত ভিৰ থাকে সেইকাৰণে মই ভাবিলো কি অম্বু অম্বু বা বাচিত যোৱাতকৈ মই অম্বুবাচীৰ কেইদিনমান আগতে মই কামাখ্যা মন্দিৰত
হয়, হয়, ভালে কৰিলা ভালে কৰিলা।
অ' সেয়াই মোৰ আইতা আৰু মামা দৰ্শনো হ'ল আৰু মানে মনত শান্তিত পালোঁ আৰু।
মোৰ ইয়াতে মোৰ এই যোনটো কাশী যোৱা মন্দিৰ বুলি তাতে মই মন্দিৰত গ'লো বহত ধুনীয়া তাৰমানে বহুত বেছি ধুনীয়া। তোমাৰ কিন্তু এটা মন্দিৰ যাব যাব নাপালো আৰু অন্নপূৰ্ণা বুলি। তাতে মানে মোৰ এতিয়া সময় মিলা নাই।
সেইটো কি অকণমান অলপ অলপ দূৰত আছে নেকি?
মানে কি তাত বহুত ভিৰ হয় আৰু যোন দিনা মই গৈছিলো মানে না অলপ টাইমো নিমিলিলে ৰাতি ৰাতি হৈ গ'ল আকৌ ৰাতি হলে আকৌ মোৰ সোমাব নিদিব' সেইকাৰণে আৰু মই অলপ সোনকালে গুচি আহিলো তাৰ পৰা।
অ' হয়, হয়, ঠিকে আছে বাৰু সোনকালে ৰুমত অহাটো মানে অকমান ঠিক ঠাক ভালে এ কথা হয় আৰু।
হয়, হয়, যিমান যি হওক ঘৰৰ পৰা দূৰত আছোতো। অলপ ত সাৱধানতা থকাতেও ভাল। এতিয়া ক'ত কি হৈ যায় এতিয়া কোনো ক'ব নোৱাৰে, ভাগ্যত কি লিখা যে কি জানো। সেইকাৰণে ৰ নিজে সাৱধানে আছো।
মোৰো মানে এ কেইদিন মমান আগতে মানে মোৰ মামাহঁত আহিল মানে আইতাহঁতৰ ঘৰত ময়ো মানে সেনেকে আইতাহঁতৰ ঘৰত গ'লোঁ আৰু। যোৱাৰ পিছত মানে মামাহঁতেও ক'লে যে বহুত দিন কামাখ্যা মন্দিৰ যোৱা নাই
হয়।
তাকে আমি মানে মই ডাঙৰ মামা মোৰ তাৰপিছত আইতা সেনেকে আমি তিনিওটাই মিলি কিনে আৰু কামাখ্যা মন্দিৰত দৰ্শন হ'ম বুলি ভাবি
নাই, নাই, ভাল, ভাল, ভাল। মোৰো বহুত দিন যোৱাই হুৱা নাই বহুত দিন মানে বহুত মাহে হৈছে মোৰ যোৱাই হুৱা নাই। মই এবাৰ যাব লাগিব মন্দিৰত।
বাকী তোমাৰ তাতেতো চব ঠিকেই চলি আছে ন?
চাৰি পাঁচ দিন আছে তাৰপিছত যামেই আৰু ঘৰলৈ।
কি এনে তাতে তোমাৰ ৰাতিৰ আহাৰটো কি কি দিয়ে?
ৰাতিৰ আহাৰ তোমাৰ খুব তাৰমানে তোমাৰ আহ সপ্তাহত তিনিদিন তোমাৰ সপ্তাহ তিনিদিন তোমাৰ এ এইটো মাংস মাছ থাকে, বাকী এদিন তোমাৰ তাৰমানে বাকী দাইল চলিয়ে থাকে আৰু এনেকুৱা
অ মানে তুমি ভালকে খাব পাৰা আৰু। কতিসজটো অ আৰু তুমি মানে ঘুৰিবৰ কাৰণে তুমি যিহেতু তোমাৰ হেৰি কি আছিলে ক্লাছ চলাচেছ থাকে? সেইকাৰণে মানে তুমি মানে যিহেতু মই তোমাৰ কথাতে যিমান বুজি পাইছোঁ আৰু তুমি মানে গধূলি সময়খিনিতে তোমাৰ মানে ঘুৰা ফুৰাতটো অকমান
আহ তেনেকেও নহয়, তাৰমানে কি হয় যে আহ ৰাত মইতো দিনতো টো মই ইয়াতে থাকো কামতে থাকো কামত থাকি তোমাৰ গধূলি ভাগৰো লাগে। তাৰপিছত কেতিয়াবা যদি হয় এতি ওলাই গলো নহ'লে তোমাৰ কি হয় যে আহ শনিবাৰ ৰবিৰে মিলাই পেলাই ওলাই যাওঁ আৰু তেনেকে। তেনেকে গোটেই দিনটো লৈ ওলাই যাওঁ আৰু নহলে আৰু নিমিলে ন। আৰু ইয়াতে গৰমো বহুত গৰম, ইয়াত তোমাৰ ধৰি লোৱা তোমাৰ চল্লিশ ডিগ্ৰী মান ইয়াতে তোমাৰ গৰম হয়। অশান্তি লাগি গৈছে, মোৰ গোটেই ঘা গাত ঘামুচিওলাই গৈছে বহুত অশান্তি
অ, এনে তোমাৰ তোমাৰ কলেজৰ পৰা ঘাটবোৰ মানে কিমান দূৰত আছে মানে? তোমাৰ কলেজৰ পৰা বোলো ঘাটবোৰ কিমান দূৰত আছে এনে?
ঘাটবোৰ তোমাৰ, তাৰমানে চববোৰ ঘাট দুৰত দুৰত বেলেগ বেলেগ ডিষ্টেঞ্চ আৰু ধৰা জাৰ তোমাৰ যোনটো ওচৰত আছে সেইটো হ'ল তোমাৰ আশী ঘাত সেই তোমাৰ একৰ পৰা দুই কিলোমিটাৰ হয় খোজ কাঢ়ি যাব পাৰি কিন্তু গৰমতো খোজ কাঢ়ি যাবলৈ ইচ্ছাই নাযায়। আৰু তাৰমানে কি হয় তুমি এটা ঘাটত গুচি গ'লা তুমি গোটেই ঘাটতে এতে খোজকাঢ়িয়াই ৰাখিব পাৰিবা আৰু তেনেকুৱা
হয়-হয়। মানে তোমাৰ মানে অহা যোৱাতটো মানে ঠিকেই হিচাপতে হৈ যায় আৰু মানে মনে সহজতে হৈ যায় আৰু, হয়-হয়।
আৰু ইয়াতে যোনটো আৰতি হয়
অ, ৰাতি সেইখিনিৰ কথাও কোৱাছোন।
অ, আৰতি বহুত ধুনীয়া হয়, আৰতি তোমাৰ হয় তোমাৰ পঞ্চ্লিশ মিনিটৰ আৰতি হয়। তোমাৰ তাৰমানে কি কওঁ আৰু মোৰ এনেকুৱা হৈছিলে যোনদিনা প্ৰথম দেখিছিলো সেইদিনা মোৰ চকু খোলাই কৈ থাকি গ'ল তাৰমানে ইমান ধুনীয়া ভক্তি! মানুহ ইমান দূৰৰ পৰা চাব আহে তাৰমানে
হয়-হয়-হয়- হয়। মানে আৰতিত মানে বিভিন্ন ধৰণৰ পূজাৰী থাকে ন?
হয়-হয় তোমাৰ তাৰমানে কি হয়, আহ এটা এনে তাৰে তোমাৰ সাতজন পূজাৰী খাৰা হয় খাৰা হৈ পাই তোমাৰ তেওঁলোকে আহ গংগা মাক
হয়, অ' পুজা পূজা কৰে আৰু সেনেকুৱা টাইপ নাম লৈ কিনে পূজা কৰে আৰু হয়-হয় মানে তাতে আৰু কিবা প্ৰসাদ চসাদো দিয়ে নে?
প্ৰসাদ দিয়ে তাৰমানে তোমাৰ নকুল দানা দিয়ে। আৰু লগতে তোমাৰ ফুট দিয়ে আৰু ফুট দি তোমাৰ আৰু তাতে এনেকুৱা আছে। কিছুমান মানুহ আছিল তোমাৰ অ, তোমাৰ চাকি ফুল বেছি আছে আৰু বেছি তুমি সেয়া জ্বলাই গংগা-গংগা মাৰ তাত দিব পাৰাৰে আৰু
অ, তুমি মানে এতিয়া চাকি ফুল-চুল দিছা আৰু
দিছো-দিছো-দিছো আৰু সেয়া কৰ' পৰা তোমাৰ তাতে আহ তোমাক কি বুলি কয় ফেৰিও ৰখি থাকে। ফেৰত উম, সি পেল তুমি আৰামত গোটেই কেইটাই ঘাত চাইব পাৰা
নামি কিনে ফেৰীত উঠা মানে আৰু মানে কংগাৰ গংগাৰ কিনাৰতে মানে তোমাৰ ফেৰীখন চলেই আৰু
হয়, কিনাৰে কিনাৰে চলি থাকে তোমাৰ গোটেইতে ঘাট দেখাই থাকে।
অ, আৰু সেইখিনি সময়ত আৰটিও চলি থাকে মানে অ, আৰতি হোৱাৰ পিছত মানে আৰু আৰতি হোৱাৰ টাইমত মানে তোমাৰ মানুহবোৰ মানে চব আৰতিৰ জোগা খিনিৰ ওচৰত জমা হয় কিনে আৰতি
হয়-হয়-হয়।
মানে এইটো এটা বহুত মানে ভগৱানৰ মানে ভক্তিটো মানে পূৰা তোমাৰ অ,
বহুত-বহুত-বহুত সুন্দৰ আনে আ ঘৰটো মানে এনেকুৱা এইটো অনুভৱ ন চবে এবাৰ নে এবাৰ পঢ় লাগে নিজৰ নিজৰ জীৱনত এবাৰ ন এবাৰ চবোতে তে আহক সেইটো আশা কৰি চব যাতে আহি পেলাই এবাৰ দেখা পাও চবেই
ভগৱানে যদি মাতে আৰু আমিও মানে যাম আৰু
হয়-হয়-হয় নিশ্চয় মহাদেৱ বা যেতিয়াই মাতি এতিয়া আহি লাগিব
হয় হয় হয় দিয়া ঠিকে আছে দিয়ক এতিয়া ফোনটো বাৰু থৈছোঁ তুমি আৰু কল চল কৰি থাকিবা আৰু মাজে মাজে ময়ো বাৰু কৰিম তোমাক
হয় হয় নিশ্চয় নিশ্চয় ভাল লাগিলে কথা পাতি বহুত